হেল্ল'।
হেল্ল'।
হেল্ল' অ' কি কৰি আছে হেল্ল'।
অ', তোমাৰ মই এ মানে এতিয়া এইটো ভাত খাই আছিলো। হেল্ল' তুমি খালা ভাত?
ভাত খাইছিলা তুমি, অ' মই ভাত খালো ৰ'বা।
অ', কি কি খালা?
এই তোমাৰ দালি চবজি ভাজি। এইবোৰে আলু ভাজি।
অ', দালি চবজি ভাজি আহ কি নিজে বনাইছা না?
অ', নিজে বনাইছোঁ ৰ'বা আৰু কোনে বনাব আৰু নিজে বনাব লাগিব উম।
অ', মইয়ো নিজে বনাইছো তোমাৰ নিজে বনাই নিজে খালো আৰু নিজে বনাই কিনে নিজে খালে আৰু ভালে লাগে বেছিকে।
অ', সেইটোতো হয়। কি কি খালা মানে কি কি বনালা?
এ তোমাৰ মই কি নাম আছিল পানী লাও বনাইছো।
অ'।
পানীলাও তাৰপিছত দালি ভাত আৰু চাটনি। এইটো বিলাহীৰ চাটনি অ'। এনেকে খালো আৰু অ' অহ তুমি কি কি বনাইছা?
এ মই তোমাৰ ভাজি দালি আলু ভাজি তাৰপিছত তোমাৰ এইটো আছে লেবু আছে লেবু দি খালো আৰু ভাত
আহ।
উম, কি ফুৰিব যায় আছা নেকি এতিয়া?
ফুৰিতো নাই যোৱা মই যাম দেৰিকে যাম অলপ। সন্ধিয়া টাইমত যাম ওলাই কিনা অ' তুমি যাবানে?
অ', মই যাম সন্ধিয়া মানে যাম।
ক'ত যাবা তুমি অ' অ'।
চাওঁ ক'ত লগৰকেইটাই ফোন মাৰি মাতিছে যে আহা ফুৰিব যাম বুলি চাৰি চাৰিটা মানত ত' চাওঁ। যাওঁ নে নাযাওঁ চাই লওঁ কি কৰে ফোন কৰিলে যাম আৰু।
হয়, হয়।
বাকি চব ঠিকেই আছে উম তুমি কি কই তুমি ক'ত যাবা আজি
চিটি চেণ্টাৰ
চিটি চেণ্টাৰ কি মানে তাতে কি কৰিব যাবা?
মানে তোমাৰ এ গৰম দি আছ ন আজি অলপ এচিটে বতাহটো খাম আৰু চিটি চেণ্টাৰত অলপ ফটো-চটো মাৰি লম তাতে ইনষ্টাগ্ৰামত পষ্ট কৰিম
অ মানে ফটো উঠিব যাবা মানে ভাল লাগে আৰু
অ অ
মই তোমাৰ চিটি চেণ্টাৰ গৈছিলো চিটি চেণ্টাৰত তোমাৰ গৈছিলোঁ কেইবাৰ গৈছিলোঁ চাৰি পাঁচ বাৰ মান গৈছিলোঁ ৰবা
অ অ কি এনে গৈছিলা না মুভি চাব গৈছিলা
মুভি চাবও গৈছিলো কেতিয়াবা এনেও গৈছিলো, গৈছিলো কেইবাৰ মান এনে ফ্ৰেণ্ডৰ লগত ফুৰিব গৈছিলো
অ অ হয়
ফটো-চটো উঠিছো পোষ্ট কৰিছো ইন ষ্টাগ্ৰামত চিটি চেণ্টাৰত মানে ভাল লাগে আৰু কিবা, অ ডেকৰেচনটো ভাল চিটি চেণ্টাৰৰ
অ ডেক'ৰেচন কৰে না সদায় কিবা কিবাকিবি ফেষ্টিভেল আহিলেই ডেকৰেচন কৰে। অ অ
এই তোমাৰ মাজতে যে চিটি চেণ্টাৰত যে কি আনিছিলে যে এখন যে কাৰ আনিছিলে ৰেচিংগাৰ তোমাৰ ৰেচিংগাৰ কথা‌ আছিলেনেকি অ অ চাব গৈছিলে সেইটো
অ এইটো চাব গৈছিলোঁ মই
অ ময়ো গৈছিলোঁ চাব অ ফটো উঠিছিলো সেইদিনা ভাল লাগিছে ফটো উঠি ভাল লাগ
সেই ইনষ্টাগ্ৰাম অ
ভাল লাগে এইবোৰ ফটো উঠি ভাল লাগে উম তোমাৰ দুখন গাড়ী আছিলে না তিনিখন গাড়ী আছিল বা
মই দুখন না তিনিখন গম নাপাও মই এইটো ৰেড বলৰ খন চালো
অ
অ এটোৱে
অহ অহ তুমিও দুখন দেখিছা দুখন দুখন
অ
দুখন গড়ী আছিল মই দেখিছিলো অ
অ অনেই আৰু মই ৰিলচটে চালোঁ চব বেলেগ গাৰি এটা ৰিলচতে চাইছো বেলেগা গড়ী এটা
অ তুটো ভাইৰেল হৈ গৈছে ভিডিঅ' বনাইছে যেনে অ ৰিলছট চাইছো মই চাইছো ইনষ্টাগ্ৰামত আহি আছিলে
অ
এতিয়াতো তোমাৰ ক'ব গলে গুৱাহাটীতো তোমাৰ বানীপানী হৈ আছে ন ক'তো যাব নোৱাৰে পুৰা চবফালে বানপানী পান
অ
ক'ত যাম নো আৰু ফুৰিব? দূৰতো নোৱাৰি যাব।
দূৰতটো নোৱাৰি। আৰু এইটো তোমাৰ এ কি নাম আছিল? দিল্লীত এতিয়া কিবা চলি আছে না আন্দোলন?
অঁ! কি ফিলি কি চলি আছিলে?
আন্দোলন। এই সোনাম ৱাংচুক। এই যে তোমাৰ চাইণ্টিষ্ট ডাঙৰ চাইন্টিষ্ট যে।
উম-উম-উম।
ই কিমান দিনৰ পৰা ভাত-চাত খোৱা নাই এনে? অঁ! বিছ দিনৰ পৰা ভাত-চাত খোৱা নাই তাতে বহি আছে। এইকেইটা ৰি দুনিয়াৰ আহি আছে মোৰ মোবাইলত। অঁ!
অ!
আৰু এই ষ্টুডেট কেইটাই আন্দোলন কৰিবা গৈছে না।
এই এইকেইটা পুলিচ কেইটাই লাঠি চাজ কৰি আছে। অ!
অঁ! আচ্ছা।
অ! এইকেইটাই ৰিলছ আহি আছে মোৰ মোবাইলতো। হয়।
উম-উম। এ তোমাৰ কলেজতো বন্ধ দিছে ন?
অঁ! কলেজ বন্ধ হৈ আছে মোৰ।
কলেজতো বন্ধ দিছে তোমাৰ গৰম বন্ধ দিছে। খুলিব আৰু কেই তাৰিখে খুলিব?
কেই তাৰিখে তোমাৰ দুই-তিনি তাৰিখে খুলি যাব।
দুই-তিনি তাৰিখে খুলিব ন। আচ্ছা! এনে ক'ত-ক'ত ঘূৰিলা গৰমত?
মই বন্ধত তোমাৰ এ হাতী চিলা গলোঁ।
উম!
আৰু এই পানী খেতি গলো তাৰ পিছত এই ৱালজ টাৱাৰ তোমাৰ আৰু উত্তৰ গুৱাহাটী গৈছোঁ তাৰপিছত মোক নতুন পাৰ্ক গ'লো, চিটি চেণ্টাৰ গ'লো এইকেইটা ঘূৰিছোঁ আৰু।
নতুন পাৰ্ক? কোনখন নতুন পাৰ্ক?
নতুন পাৰ্ক এইটো উজান বজাৰত যে নতুনকে খুলিছে পাৰ্কটো।
উজান আচ্ছা-আচ্ছা উজান বজাৰৰ নতুন পাৰ্কটো অ। তাতে ভাল লাগে ন যাই পিনে?
অঁ! গৈছো মই তাতে বহুতবাৰ। অঁ! এতিয়াতো টিকট-টিকটৰ ফিজ লৈ চাগে? আগতেতো ফ্ৰীতে আছিল। অঁ!
অঁ! আগতে ফ্ৰীতে আছিল গম পাইছিলো। কিন্তু মই যোৱাই নাই ৰবা চাবা মই মানে ইনষ্টাগ্ৰামো ৰিলত আহি থাকে ন। সেইটো তাতে ৰিলচ বনাই কিছুমানে। অ! তেতিয়াই দেখা পাইছো।
অঁ! ডাঙৰ-ডাঙৰ ইউটিউবাৰ কেইটা যায় তাতে ৰিলচ বনাবা। ব্লক-শ্লক। অ! তুমি এনেই বনাও না ব্লক?
ব্লগ নবনাও মই। এনেই ভিডিঅ'-চিডিঅ বনাও আৰু এনেই ভাল কিবা এটা বস্তু লুক লাগিলে। দেখিবলৈ ভাল লাগেটো লোক লাগে যাতে সেইটো মানে ফটো-চটো উঠাও আৰু।
অ!
এনেই তাতে কি কি নো আছে?
তোমাৰ এই পাৰ্কটো মজা আকৌ। অ! এনেই পাৰ্ট ফুৰিব যাব কাৰণে ফটো-চটো ফটো লবৰ কাৰণে আৰু তোমাৰ এনেই ৰাতিপুৱা টাইমত এক্সাৰচাইজ কৰিব যাবা পাৰা। তাতে, এক্সেচাইজ কৰ্বা কাৰণে এইকেইটা আছে অ', অ'। পোলাপ পোচাপ এইকেইটা কৰা বস্তু কেইটা আছে অ'। বহুত দীঘল পাৰ্ক তোমাৰ সেই ৰাণিং কৰবাও পাৰা তাতে অ'।
দীঘল নেকি আচ্ছা প্ৰাইষ্ট্ৰেইট না না তেৰা বেকা আছে?
ষ্ট্ৰেট আছে পুৰা
ষ্ট্ৰেট ন পুৰা অ', ৰাণিঙতো ভালেই হ'ব আচ্ছা
ৰাতিপুৱা বহুত মানুহকেইটা যায় তোমাৰ এই ৰাণিং কৰব তাতে।
আত হয় নিকি?
অ'।
হা
দোকান চোকান আছে নাই?
দোকান চোকান আছে অ', বাহিৰত আছে। ভিতৰততো নাই, পাৰ্কৰ ভিতৰত অ'।
অ', মই যাম বুলি ভাবিছিলোঁ বাৰু তোমাৰ এদিন
অ', অ', যাবা ভাল জাগা তাতে অ', অ'। আৰু তুমি ক'ত ক'ত গ'লা এই ছামাৰ ভিকেশ্যনত ফুৰিব?
এ, তোমাৰ এইটো শ্বিলঙৰ ফালে গ'লো তাছত তোমাৰ এইটো
চিটি চাইিলো শপিং গলোঁ।
অ', অ'। অ', অ',
ঘূৰিলো। বেছি না ঘুৰা উম, আৰু তুই আজি কি যাবা নে কি কৰ ঘূৰিব
আজি ঘূৰিবতো মই নাযাওঁ চাগে। এ, যাম যাম যাম আজি
যাব লাগে ঘূৰিবা ঘৰত থাকি
অ', অ'। অ', অ', ঘৰত থাকি এনে বৰিঙে লাগে। অ', অ'।
ঘৰত থাকিলে বৰিং লাগে
ঘৰত থাকি থাকি বৰিঙে লাগে অ'। এ, ঘৰত এনেই তুমি থাকিলে কি কৰা? অ'। ঘৰত এনে তুমি থাকিলে কি কৰা? ঘৰত এনে কেতিয়াবা
মৰ থাকে মৰলে চাই থাকোঁ আৰু। মবাইলে চাই থাকোঁ আৰু পুৰা মবাইলে চাই থাকোঁ আৰু মোবাইলে চাই থকা আৰু ভাতটো বনাব লাগে, টো বনাওঁ। এনে ৰিলচ চিলচ ইউটিব চিউটিব চাই থাকোঁ আৰু।
অ'।
এইবোৰে চাই মবাইল মানে তোমাৰ ইউটিউব ইউটিউব মভি চাও তোমাৰ থাকত তোমাৰ কমেডি মভিবোৰ চাও ভাল লাগে চাই। এক কমেদি মোৰ মানে একদম মানে মনটো ফ্ৰেছ হৈ যায় একদম মানে।
অ', মনটো কেতিয়াবা দুখ লাগি থাকিলে এ, আ
ফিল্ম আছে কিছুমান কমেডি ফিল্ম ভাল লাগে মানে চাই মানে ভাল লাগে নিজকে মানে যদি গাটো আল তুমি কমেডি ফিল্ম চাবা তোমাৰ হেপী লাগি থাকিব মানে চাই থাকিব কেইখন চাই থাকিব মন যায় এখন কমেডি ফিল্ম
কমেডিয়ে বেষ্ট মুভি অঁ। আৰু হলিউড গেইটা চোৱা নে তুমি? স্পাইডাৰ মেন এনে কেপ্টেন আমেৰিকা এই কেইটা?
কমেডি ভাল লাগে।
মোক মোক মোক তোমাৰ এনেকে কমেডি বেছি ভাল লাগে। কমেডি আৰু এই হলিউড মুভি কেইটা।
অঁ ফাইটিংবোৰ আৰু কিমান চাম ন ফাইটিংবোৰ চাই চাই একদম মানে‌ আমনী লগা হৈছে। কমেডিবোৰে ভাল লাগা হৈছে আজিকালি মানে অলপ। আৰু
অঁহ অঁহ।
কৰাতো ভাল নালাগে তথাপিও চাই ভাল লাগে আৰু কিছুমান।
অঁহহ এই ৰাতি টাইমত চালে বেছি কে ভাল লাগে হৰৰ মভিটো, অঁহ অঁহ উম।
হৰৰ মুভী ৰাতি চালে ভাল লাগে বাৰু, মানে আৰু অকলে চালে বেছি ভাল লাগে।
হয় অকলে চালে আৰু বেছিকে ভাল।
কমেডী ফিল্মো তোমাৰ ফ্ৰেণ্ডৰ লগত চাই বেছি ভাল লাগে।
হয় হয়, ফ্ৰেণ্ড কেইটা হাঁহিলে আমিও হাঁহি থাকিব পাৰো।
অঁ, আৰু তোমাৰ হৰৰ মুভিবোৰটো অকলে চাব পাৰি, একো নাই।
হয় হয়, অঁহ হৰৰ মুভি অকলে চালে বেছিকৈ হৰৰ লাগে ন।
অঁ তেতিয়া অলপ ভাল লাগে আৰু কিবা এটা, উম। দিয়া তেনেহ'লে হ'ব দিয়া।
অঁ দিয়া ঠিক আছে দিয়া। ভাল লাগিল কথা পাতি তোমাৰ লগত উম।